হেল্ল', অ' শুনা পাইছে?
অ', নেটৱৰ্কতটো অকন বেয়া নেকি?
অ', এতিয়া শুনা পাইছে নে?
এতিয়া পাইছোঁ।
অ', ভালে আছে?
আছোঁ আছোঁ। আপোনৰ?
অ', ময়ো আছোঁ দিয়ক, ভাল বেয়াৰ মাজতে।
অ'।
অ', কি কৰি আছিলে আপুনি?
মই এই টিভিটো লগাইছিলোঁ
হয় হয় হয় হয়।
অকমান চাই আছিলোঁ।
অ', অ', এতিয়া মানে অকমান আপুনি আজৰি পাইছে তাৰমানে?
অকমান আজৰি পাইছোঁ, এয়া ল'ৰাটো গ'ল। ওলাই, তাৰপিছতে মইয়ো এই খাই কৰি বাচন চাচন ধুই কৰি এতিয়া বোলো অকমান নিউজ টো চাওঁ। সেইবুলি নিউজটো লগাইছিলোঁ।
অ' ঠিকে আছে আপোনাৰ ল'ৰাও গা চা ভালে আছ আৰু হয় হয় হয়। এই বিয়াখনলে গৈছিলোঁ সেইদিনাখন, আপোনালোকক মাতিছে নে নাই নাজানো। কিন্তু আপোনালোকক দেখা নাপ পালো, মই বোলো আপোনালোককো মাতিছিল নেকি? ময়ো সোধা নহ'ল আৰু, এই বিয়াখনলৈ গৈছ, নাই মতা ন'?
নাই।
ছিলো মানো আপোনালোকৰ পৰা বেছি দূৰত নহয় যে। মই বোলো মাতিচে কি কিজানি মানে এনেকে ধৰক উ, পাওঁ কেতিয়াবা আপোনাক সেই মানুহজনৰ লগত, কেতিয়াবা দেখিছোঁ আৰু বোলো কিজানি মাতিছে সেই বুলি ভাবিছোঁ মই সুধ পাওঁ সুধিব লাগিব আপোনাক মাত দিলে নে নাই, মানে আ-আন হৈ আমি আকৌ ৰাতি গ'লো যে। সেইকাৰণে মানে দেখা নাপালো মই ভাবিছোঁ কিজানি আপোনালোক আহি গ'লেই। না, এই বিয়াখনত বহুত খোৱালে বুজিছ তেনে একেবাৰে কি নকম আৰু আপ
ল'ৰা নে ছোৱালী?
এই ল'ৰা বিয়া।
অ'।
তাৰপিছতে আপোনাৰ এইয়া ছোৱালী দূৰত। কৰপা হেৰি উজনী ভালে নে ক'ত তাতে যাব। তাৰপিছত মানে সে-সেইদিনা সোণ উম, দৰা মানে দেৰিকে যাব। মানে বিয়াখন পাত কেতিয়াবা আগতীয়াকে মানে হেৰি। দি দিলে সিহঁতক খোৱা বোৱা হেৰিটো। মানে পিছত বোলে সিহঁত তে বিয়া পাতি পেলাই বোলে হেৰি বাহিৰে বাহিৰে আজিকালি, কিবা নিয়ম ওলাইছে যে ফুৰিবলৈ যোৱা। বাহিৰে বাহিৰে সেইফালে যাবগৈ, তাৰমানে কইনাৰ ঘৰটো পা হেৰিটো দিব মানে, বিয়াৰ যিটো খোৱা বোৱা হেৰি তু কইনাৰ ঘৰটো দিব মানে। দৰা হেনো তাতো থাকিব। মানে একেলগে দিব বোলে সেই ভালেহে সেইকাৰণে আমাক এইফালে সোনকালে দিলে সেইকাৰণে ৰাতি দেৰিলৈকে দিছে জুনে যিমান এয়া আহি খাই খাই থাকিব পাৰে তেনেকৈ দিছে মানে। হয় হয় এ, একবি নক'ব আৰু একেবাৰে চব আছে আপ আপোনাৰ কি কি নাই বুলি কম আৰু। হয় দক্ষিণৰ হে ধচা দিছে। তাৰপিছতে তাৰপিছত ফুচকা বুলি যে পানীত
অ', অ'।
তাৰপিছতে আপোনাৰ এইয়া বোলা আলু চাট, কিবা চাট এনেকুৱা চাটবোৰ আছে, এনেকে খাবলৈ দিছে। আৰু আপোনাৰ হেৰিটো আছ ছে ভাত চাতবোৰতো পিছত। তে সেইবিলাক মানে আপোনাক খোৱাই লৈছে। চাহ কফি। তেনেকুৱা আৰু কোনোবাই বোলে চৰৱত খাওঁ চ বদ এনেকুৱা আৰু যি অ' মানে আপুনি প্ৰথমখিনি খাওঁতে আপোনাৰ পেট ভৰিয়ে যায় বাকীখিনি কি খাব।
অ' হ' আজিকালি সেইটো চিষ্টেম হৈছে, উম।
তাৰ পিছত আৰু আপোনাৰ একেবাৰে হেৰি নিচিনা লাগিছে আৰু মানে উম, মেইন যিটো আপোনাৰ ভাত চাত খাবলে যিটো মানে এ, আপোনাৰ হেৰি বনাইছে কোঠাটো বনাইছে নহয়। মানে আপোনাৰ একে একেবাৰে ম'ম দি একেবাৰে যেন আপুনি ৰাতিহে মানে, মানে লাইটৰ পোহৰত নহয় আৰু ম'মৰ পোহৰত খাব পৰাকেই মানে। বনাইছে আৰু এনেকুৱাকে মানে ডিজাইন কৰিছ মানে।
হা, চাৰি পাঁচখন মান চকী দি দিছে। গুলকে, তাত তাতে বহি পেলাই আপুনি মানে কি কি নাখাব আৰু মাছৰমানে কেইবাবিধো।
অহ।
ভজাও আছে, মাছ পুৰাও আছে। আপোনাৰ আকৌ মাছৰ যি টো আপোনাৰ অলপ কাৰিটোও আছে। সেনেকোৱা, তাৰপিছতে মাংসত আছে আপোনাৰ হেৰি আৰু আপোনাৰ মুৰ্গী মাংসটো আছে। এট-এটা উম ব্ৰইলাৰ মাংসও ৰাখিছে এটা লোকেল মাংসও ৰাখিছে। সেনেকোৱা আকৌ আপোনাৰ ছাগলী মাংসটো আছেই। সেইটো, তাৰ পিছতে সেয়া তেনেকুৱা আৰু। কেনেকুৱা মানে পনিৰটো আছে। মিঠা পনিৰ জ্বলা পনিৰ টেঙা পনিৰ, মানে মানুহ ঘৰে মানে খুব খৰচ কৰি
ভেৰাইটিজ বনাইছে।
হয় হয় মানে যোনে যাৰ যেনেকে ধৰক ভাল পায় আৰু খাবলে আৰু চাটনি বোৰ আছে আৰু চাৰি পাঁচ খন মান চাটনি আৰু। আপোনাৰ মন পচন্দ হৈ ল'লেই হ'ল আৰু আকৌ আমৰ সেইটো অম্বল সেনেকুৱা। তেনেকুৱা বনাইছে। কি নাখাব মানে আজিকালি মানে, হেৰি নহয় আগৰ দিনত আপোনাৰ সেই লুচি ভাজি আ, বিলাহী টক খনেই চলি গৈছিলে। আজিকালি আকৌ আপোনাৰ ভাতৰ ব্যৱ স্থা কৰিলে ন' আকৌ পোলাও ব্যৱস্থাও কৰিছে। কিছুমানে বিৰিয়ানিও দিয়ে। এ, সেনেকুৱা, হয়। মে এনেকুৱা মানে এবাৰহে দেখিলো এনেকুৱা বিয়া খাবলে গৈ পেলাই। হা হা। আমাৰ তাতে মানে ভাবা নাই ইমানবিলাক বুলি তাৰ মানে সময় লৈ যাব লাগিব।
ঢেৰ সময় লাগে অ', আৰু এইবিলাক খাই খাই ভাত চাত খাবলে নোৱাৰিগেই, উম।
কি আপোনাক খাওঁ খাওঁ লাগিব। কিন্তু আপুনি হেৰি, মানে নোৱাৰেগৈ পেটত
উম।
বিয়া ওলাইছে আজি কালি এতিয়া আপুনি, হয়। এ, আজিকালি বহুত চলে দিয়ক এনেকুৱা। বিলাক আগৰ দিনত সেই আমাৰ লুচি ভাজি খনে আৰু আৰু আপোনাৰ ৰভা খন ইমান তেনেকে নিদিয়ে নহয় আজিকালি ৰভাবোৰ কেনেকুৱা আপোনাৰ। লাইট দিয়ে, বেলেগ ধৰণৰ কৰি দিয়ে, মানে কি কি কৰা নাই আপুনি মানে পেণ্ডেল টো চাই থাকিব লাগে, কি বা বনাইছে, কেনেকুৱা ধৰণৰ বনাইছে মানে।
অ।
এ ইফালে দৰাক চাবলৈ পাহৰিয়াই যায় মানুহে। বিয়ালৈ আহিছো নে নে কিবা পূজাহে খাব আহিছোঁ।
অ, ইবাৰ ফাংচন চাবলৈ অহা নিচিনালৈ।
চনৰ নিচি তেনেই হৈ গৈছে মানে। এজন।
আমাৰ ইয়াতো এখন বিয়া আমি তেনেকে খাইছিলোঁ, আজিকালি চবত তে হৈছে। টো, এই, আ আমি মানে কি আমাৰ এতিয়া আমি অলপ বয়সস্থ মানুহতো আমি মানে খাবলে তেনেকে হেৰি নোৱাৰ
হয় হয়।
ভাত কেটেমান চিম ফুলকে খাওঁ। অ, বিলাক। পোলাও চোলাও মই খাব নোৱাৰো অ শান্তি কৰে, সেই চিম্পুলকে ৰু কিবা ভাত এনেকে খাওঁ আৰু অকণমান। আৰু এইবিলাক নেখাওৱেই, এ ল'ৰা ছোৱালী ডেকা বিলাক এ খাব আৰু আমি আৰু সেইবিলাক কাৰু আ
হয়, হয় বয়সৰ লগত অলপ সেইবিলাক খাব নোৱাৰি, হয়, হয়, হয়, হয়, এ সেনেকুৱা আৰু আৰু সেইটোতো আপোনাৰ সেইয়াই ৰভা চভাতোতো ক'লোৱেই। আকৌ আপোনাৰ গান বাজনা বিলাকো আছে নহয় আজিকালি।
গানৰ কোবত আপোনাৰ কথা এটাও পাতিব নোৱাৰি, ইমান চাওন।
ন' গান গাব কাৰণে আকৌ আপোনাৰ হেৰি ভাড়া কৰি আনে সেনেকুৱা হৈছে। অ', একে, হয় আকৌ সোধে আৰু আপ মানে কি গাব অসমীয়া বিহুগীত গীতে গাম নে অসমীয়া আধুনিক গীতে গামনে নে হিন্দী গীতে গাম নে এনেকে মানে আকৌ ৰাইজৰ যদি অনুৰোধ কৰে বোলে আপুনি এইটো গান গাব পাৰে যদি গাওকচোন আকৌ সেইটোও আছে মানে তেনেকুৱা আৰু
আহ
মানে বিয়া খাবলৈ অহা নাই আৰু আপুনি মানে হেৰি দিয়ে উপা অহ তেনেকুৱা আ সাংস্কৃতিক সন্ধিয়া কিবা যেন পাত পিছে সেয়া চাবলে হে মানে নিমন্ত্ৰণ, কোৱা নিচিনা হয়গৈ আজি কালি মানে সেয়ে দৰা পায় থাকিলে মানুহ বিলাকে পাহৰিয়ে যায়। দৰা কত কইনা কত সেইবোৰ চাই চাইয়ে, ইটো সেইটো খাই থাকক আৰু আপুনি খাই খাই চাই থাকক তেনেকুৱা হে হৈছে গৈ বিয়া বোৰ আগৰ নিচিনা, নিচিনা নাই আগতেতো ৰভানো ক'ত দিয়ে আৰু আপোনাৰ সেই এ, আপোনাৰ বাঁহ কেইডাল মান দি তাৰ ওপৰতে সেই কলপাতবিলাক দি-দিয়া দিয়া নাছিল জানো। আগতে তেনেকেই তিত হয় হয়। তেনেকেই দিছি লে আৰু আৰু কি আৰু উম। ভাতৰ ব্যৱস্থা কৰায় নাছিল নহয়। হেৰিহে খায়। তেনেকে, চৰ পত দিলে দি-চৰপত দিয়ে বাৰু চৰপত চাহ এনেকে দিয়ে আৰু হয়, পিঠা চি পিঠাবিলাক দিছিলে। অসমীয়া, লাডু পিঠা সেইবোৰে চলিছিল আৰু। পিছতে আৰু এই ভাত খোৱাটো আপোনাৰ হে দৰা ঘৰৰ মানুহখিনিকহে ভাত খুৱাইছিলে আৰু হাতী আহে যিহেতু আৰু বাকীবিলাকৰ সেই আৰ চব্জিৰ ৰুটি চব্জি, চিৰা, দৈ এইবোৰে চলিছিল আৰু এতিয়া আৰু সেইবোৰ নাই আজিকালি।
সাইয়াহে ভাল আছিলে বুজিছা।
হয়-হয় তেতিয়া
এতিয়া মানে এইবিলাক খাই মানুহৰ পেটৰ বেমাৰ। অনেক হয় লিভাৰ প্ৰব্লেম। উম খাবলৈ ভাল। ভাল পাই কিন্তু পিছত যে হেৰি হয় স্বাস্থ্য কাৰণে বেয়া।
হয়-হয়-হয়-হয় হাইটোৱাই বৰ দিগদাৰ হৈ যায় তেনেকুৱা হলে। এতিয়া আৰু বিয় বিলাকৰ মানে হাঁহটো পাৰ উজান উঠিছে এইটোয়ে বোলে এনেকে হে পাতিছে এতিয়া। গতিকে আমিও যাতকেও ও ভালকে কৰিম। যেনেকুৱা বেলেগ কৰিম যেনেকুৱা নিচিনা তেনে এটা মানে যুদ্ধ হয় আৰু ইটো ই অ' ইঘৰে সিঘৰে হলেটো আৰু কবই নালাগে এনেকে বহুত যুদ্ধ হয় বোলে আজি মই এনেকেহে কৰিম ইটোৱাই কয় বোলে নহয় মই এনেকেহে কৰিম।
উম শীহঁততকে আমি ভাল কৰিম।
হে তেনেকুৱা আৰু। হইয়া বিয়া এখন খাবলৈ গলে আৰু আপোনাৰ পেটটো ফুলি অহা নিচিনাহে হে হৈ গৈ।
হয় দিয়া।
অ' নাই মই হাইকৰ্ণে সুধিছোঁ।
অ' নাই-নাই-নাই আমাক নামাতিলে কিও জানো।
কিওবা নমা। মাতিলে মাতিছে কিন্তু এনে যথেষ্ট খিনি মানুহ মাতিছে। হইয়া মই হে আপোনাক নাপাতিলে এই দুৰাও হয় যে হৈ কানে ভাবিলে নেকি উম। ঠিকে আছে বাৰু।
অ' অ' ঠিকে আছে ঠিকে আছে।
ঠিক।
ৰাখা না অ' অ' অ'।